অহ, কি খবৰ?
এই ভাল -ভাল তোমাৰ?
আছো আৰু দে কি কৰিছা?
এই ছোৱালীক শুৱাই মেলি লৈ অকমান আজৰি হৈ পেলাই তাৰপিছত আজৰি মানে কি জানা ৰাতিপুৱাৰ পৰা ভাত - ছাত বনালো তাৰপিছত এই গাত টো একদম ভাল লাগি থাকা নাই যিটো ৰ'দ মাৰিছে আমাইগড। তাৰপিছত মানে মই কি কৰিলো এতিয়া উম, কাপোৰ অলপমান ধুলো ধুই পেলাই মেলিলো মেলি পেলাই তাৰ পিছত এই চাউল কেইটামানত মানে পোক ধৰা নিচিনা হৈছিলে
অ', - অ',
আমাৰ দেউতাই দি থৈ গৈছিলে সি চাউল কেইটামান।
অ', - অ',
তাৰ অকণ পোক ভাল চাউলেই এটা -দুটা কিবা পোকৰ নিচিনা হৈছে। সেইটো কাৰণে ৰ'দত দিলো ৰ'দত দি পেলাই এতিয়া ৰ'দৰ পৰা আনি পেলাই থলো থৈ পেলাই কাপোৰ খিনি উলটিয়াই ব ঘুৰাই দি আহি পেলাই গেলা গৰমত বিছনাত পৰিছোহি পাকঘৰতো গৰম লাগে নহয় ভাত বনাই থাকো একেবাৰে ফ্ৰিজত পানীয়েহে গম পাইছে আৰু বৰফ পানীয়ে।
একদম পেটলৈকে পুৰি যায় নহয় তোমাৰ ইমানেই গৰম দিছে মানে।
মই মানে ঠাণ্ডা পানী নোখোৱাকে থাকিব নোৱাৰো এইটো কাৰণে। আৰু ঠাণ্ডা পানীকণ খালেহে পিয়াহটো মৰা যেন লাগে -অ'।
মৰাযেন লাগে হয় আৰু তুমি বটল আৰু এটা কথা বটলৰ পৰা তুমি যিমানেই পানী খুৱা গৰম দিনযে চাবাচোন পিয়াহ নুগুছে।
তুমি বতলে যে পানী খালে মোৰ একদম বয়া নগোছে পাই।
মই মানে নেমু চৰবত অকমান বনাই খাও এতিয়া মানে সিফালে আজি মোৰ লগৰজনী আহিব যে
অ', - অ',
তাকে মাহতে কঠাল দি পঠিয়াইছে গৰমত আৰু ভাল হ'ব আৰু কঁঠাল
আই -অঔ খাবা আৰু মুঠতে।
উম, কঠাল এটা তাত কঠাল এটা তাত পিছত আৰু কিবা- কিবি দি পথিয়াইছে তেনেকুৱা।
আহ, অহ।
আৰু মই কঁঠাল খাই এনেও কঁঠাল খাই মই চব ভাল নাপাওঁ, আমাৰ ঘৰৰ কঁঠালটো মই ভাল পাওঁ। মানে সৰু -সৰু সুটা বৰ ধুনীয়া কঁঠালতো।
অ', - অ',
তাৰপিছত তেতিয়া লগৰজনীয়ে লৈ আহিব যেতিয়া খুৰিহঁতলৈও এটা দি দিছে আও সিহঁতৰ ঘৰলৈকো। সেইটো কাৰণে
তাকে গৰমত খাই ভাল পাবা দিয়া।
একেবাৰে, তাৰপিছত নেমু -চেমু কেইটামান দি পঠিয়াইছে আমাৰ তাত আকৌ নেমু ধেৰ নহয়।
অ', - অ', - অ',
তাৰপিছত আমাৰ মানে সেই কি এই এতিয়া কটাটো ওলাওতেহে কৈছো। আৰু আমাৰ নেমু বাগান এখন খুলিছে নহয়
অহ, হয়নে?
অহ, নেমুৰ বাগান ইখন খুলিছে আৰু কিমান লাভ হয় কোৱাচোন নেমু বাগানৰ পা নেমু যেনিবা লাগা নাই ভালকে হলেও হৈছে। ডাঙৰকে খুলিছো আৰু
অ', - অ', - অ',
সেইটো কাৰণে মানে তেতিয়া অহ, অকণমান মানে মানুহে এনেও খুজিবলৈও আহে দিওঁ এনেই আগতে পইচা- চইচা পাটি ন লোৱা নহয় বাৰু আমাৰ ঘৰত নলয় বাৰু। কিন্তু, হ'লেও আমাৰ নেমু খচটো ভাল কাৰণে ভাবিলে মাটিও অকমান আছিলে এই নেমু খিনি গোটেইখিনি জোগাত কৰি দিলে বিক্ৰীও কৰিব পৰা যাব।
অহ, সেইটোৱে -সেইটোৱে সুবিধা এটা হয়।
সুবিধা এটা হয় তেনেকে সেইটো বুলিয়ে নিমুখিনি মানে খেতি কৰিছে খেতি বুলি নহয় খেতি কৰাহে ওলাইছে মানে নেমু গছ বহুত খিনি ৰুইছে আৰু।
গম পাইছো- গম পাইছো।
নহ'লে এ -এ কি আৰু পুলিবিলাক এনেও হৈয়ে থাকে প্ৰতি বছৰ।
তাকে আহে তোমাৰ আৰু তোমাৰ বিশেষকে গৰম দিন কেইটাত নেমু কেইটা বৰ দৰকাৰ হয় দেই
দৰকাৰ আৰু পিছত যেতিয়া মানুহে নেমু কেইটা হেৰি হৈ থাকে কম পইচা যায় নেকি নেমু বিলাকত চোৱাচোন এই এটা টাইমত নেমু নাইকিয়া হৈ যায় যে
আৰু তুমি কিনিবলৈ তুমি নেমু এটা সময়ত এনেকুৱা হয় তুমি নেমুকেইটা চেপিলেও ৰখে নোলাই নহয়।
নোলায়- নোলায় ক'ত ওলাব।
গোটেই জিম হোপা থাকে তোমাৰ জিম গিতা সৰি - সৰি পৰা নিচিনা হয় আৰু ভাতৰ লগত সানি খাব তোমাৰ ৰস অকনো নোলায় কি খাবা তেনেকুৱা?
মই সেইটো কাৰণে নেমু ভালে পাইছো আমাৰ ঘৰত নেমু ইমান হৈছে। গছ কেইজোপা ৰুলে এতিয়া কামত আহিব ন'?
কামত আহিব। কামত আহিব আৰু নেমুটো তোমাৰ মানুহৰ লাগেও মোৰ যে একদম মূৰ যে এনেকুৱা হয় ঠাণ্ডা দিন হওঁক গৰম দিন হওঁক কথা নাই মোৰ ভাতৰ লগত নেমু লাগিবই।
মোৰ মানে নেমু নহ'লে নচলিবই।
মই বাৰু নেমু তেনেকে ইমান খোৱা ন হয় নেমু যে কিন্তু, নেমু টো মোৰ ছোৱালীয়ে খাই মানে। তাৰ ছোৱালীয়ে খাই কাৰণে মানে ঘৰৰ পা সেইটো কাৰণে দি পঠিয়াইছে।
উম- উম- উম
শাক দি পঠিয়ালে ভালে পাইছোঁ। চ' হ'লেও মই বেছি দিবলৈ শাক দিছো কাৰণ আজিকালি কিনিব পাৰেই আৰু আজিকালি ইমান এতিয়াতো ইমান দাম নহয় ন',। দাম হলেহে অকমান হেৰি
আৰু তুমি নেমুকেইটা আনি থলেও পকি যায়গে।
পকি যাব
আৰু তুমি চাবাচোন কাটি পেলাইও যদি তুমি, ফ্ৰিজতো থোৱা সেই ওপৰৰ চতা যে অকমান বেয়া হৈ যোৱা নিচি
মানে আমাৰ মানে ঘৰৰ যোনখিনি নেমু মানে মানুহে খাই মানে ক'বলৈ- ক'বলগীয়া নেমু মানে। ইমান ধুনীয়া নেমু মানে আমাৰ ঘৰৰ নেমুকেইটা বহুত ভাল মানে। সেইটো কাৰণে কিন্তু, মানুহে কিছুমানে মানে বুজি নাপায় আৰু মানে নেমু ভালকে চিনিও নাপায় কিছুমানৰ কাৰণে অসুবিধা হয়, আমাৰ কাৰণে মানে তেনেকুৱা নহয় মানে।
গম পাইছো।
নেমু ৰস মানে কিছুমান নেমু দেখাত মানে বহুত ডাঙৰ হয় কিন্তু, নেমুটো ৰস নাথাকে।
ৰস নাথাকে অ' তোমাৰ কিছুমান তোমাৰ এনেই দেখাতহে ডাঙৰ তোমাৰ ৰস- চখ নাই অহ মোৰ আকৌ হেৰি হয় মই গুল নেমুটো বৰ ভাল পাওঁ মানে গুলনেমুটো মেইন গোন্ধটোৱে তোমাৰ ভাল লাগে। দাইলতে হওক বা তুমি টেঙা আঞ্জাতে হওঁক অকনমান দি দিলো আৰু ভাত গিদাৰ লগত গৰম দিন কেইটাত গুল নিমখ কণ হলে ভালেই লাগে খাই। তোমাৰ কাজি নেমু কাজি নেমুুৱে কিন্তু, গুল নেমুটো মেইন সেই গোন্ধটোৰ কাৰণেই ভাল লাগে।
এই গুল নেমুটো অত্যাধিক গোন্ধ। আমাৰ মানে এজোপা আছিলে কি হ'ল এতিয়া নেমু জোপা পৰি লে মানে নমমোজোপা বেয়া হৈ গ'ল নহয় মৰিও থাকিলে। সেইটো কাৰণে দিগদাৰ হৈছে আকৌ তাৰছ ইজোপাও বোলে ইমান লাগা নাই সেইজোপা কাটি পেলালে মানে তিন খিনি বেয়া কৰি আছিলে আমাৰ পাকঘৰৰ টিনখিনি সেইটো মানে নেমুজোপা কাটি পেলালে গুল নেমু জোপা অকনমান কাটি যে এই আমাৰ ধেৰ লাগে মানে আমাৰ গোটেই কেইজোপা নেমু ইমান মানে হেৰি গুল নেমু এনেকুৱা জেগাত হয় চব তিংখোপা বেয়া কৰে।
অহ, গম পাইছো। এই এতিয়া আমাৰো সেই একে আকৌ তোমাৰ আমাৰ পথ প্ৰথম তোমাৰ এজোপা লাগিছিলে আমাৰ সেই পাকঘৰৰ ওচৰত তাৰ পা কি হয় তোমাৰ সেই উম, মাজতে তোমাৰ এই মিস্ত্ৰী বোৰে যে কাম কৰে কৰোতে মানে কি হয় গুৰিবোৰ গছকি -গছকি যে অহা যোৱা কৰি থাকে কৰতে -কৰতে নেমুজোপ মৰি থাকিলে নহয়, তাৰ পৰা এফালে দিলেহি সেইখিনিতে আকৌ কি হ'ল তোমাৰ পানী টেংকি বহা বহাবলে হ'ল পাইনটেংকি বহাবলগীয়া হলত কাটি পেলোৱা হ'ল।
তাৰ পিছত এতিয়া সি তোমাৰ একদম পাছফালে এজোপা আছেগে কিন্তু ব এই তোমাৰ এতিয়া নলগা হ'ল কিন্তু এই মাজতে খুব লাগে লমা - লম একদম তোমাৰ দু জোপা আছিলে এজোপা সেই কমলা ৰঙৰ হয় নেমুটো সেইটো
অ', বুজিছো -বুজিছো -বুজিছো অহ সেই- সেইটো খালি সেইটো ব বহুত খালি টেঙা উম কিন্তু এই গোন্ধটো এইটোৰ নিচিনা।
নহয় -নহয় -নহয় গোল নেমু নিচিনা নহয় তাপা এজোপা আছিলে গোল নেমু -গোল নেমু- সৌজোপাত মানে এনেকুৱাই লাগে আমাৰ এই বিকিব পৰা হয় অ' তোমাৰ এই বেপাৰী বিলাক যে আহে এ বেপাৰী বিলাক তোমাৰ এই উম মানে বস্তু নিব মানে পাচলি বি থাকিবলৈ এইফালে আহিলে মানে আগতে তাৰপিছত বিলাহী হৈছিলে তাৰছত যোৱা বছৰ আমাৰ তেনেকে মানে এ বাইদেউ দিবনে -দিবনে বুলি ক'লে আৰু মায়ে কয় লৈ যোৱা এনো গছতে গেলিব আৰু কিমান খাবা গোল নমু। ঘৰৰ মানুহক ধৰিলা দিয়া খিনিক দিলা তুমি খোৱা খিনি তুমি কিমান
অহ
তাৰ পিছত তেনেকে সেই বাইদেউ দিব নে বুলি কলে মায়ে কয় লৈ যোৱা- লৈ যোৱা বুলি ক'লে আৰু সেই কিবা এটাহে আৰু দামটো তাহাতি যিটো লয় এনও সেইটো আমাক নিদিয়ে ধৰি লোৱা কিবা এটা দি থৈ যায়।
তেনেকে- তেনেকে বহুত দিয়া হল তোমাৰ দি -দি দিয়া হয় বিলাহী আৰু ঘটা মানে পইছা কেই টকা পাবা নো তুমি বস্তু যিটো তাহাতি
নিদিয়ে- নিদিয়ে, নহয় -নহয় নেমু -নেমুটো গুল নেমু মুতো নহয় পেটৰ কাৰণে বহুত ভাল নহয়? বহুত ভাল আৰু
অ আমাৰ আকৌ আমাৰ তেনেকে কি হ শুকুৱাই শুকেই তোমাৰ নিমখত দি থৈ দিয়ে। তাৰপিছতে সেই নিমখত দি দি পেলাই খোৱা হয়। কিন্তু নিমখত দিলেও তুমি কিমান দিবা আৰু ধৰি লোৱা।
এই গোল নেমুটো মানে কি জানে না নিমখত দিলো কিমান হয়টো হয় বাৰু। কিন্তু যেতিয়া পেটৰ কাৰণে পেটৰ অসুবিধা হয় নাই। পেট লেট্ৰিন চলে পেট। চলে তেতিয়া মানে কি হয় এই গোল নেমুটো অকনমান ৰস চেপি পেলাই তাত চেনি অকমান দি পেলাই খাই দিলে পেট ভাল হৈ যায়। সেইটো মানে মই নিজেও অনুভৱ নিজেও অনুভৱ কি আমাৰ মায়ে আগতে পেটৰ অসুবিধা হ'লে সেয়াই কৰে।
আমাকো সেইটোৱে দিয়ে আগতে।
আৰু গোলনেমু হওক কাজি নেমু হওক মানুহৰক যিয়ে নহওক মাংস খাওক মাছ খাক যি নাখাওক এই নেমু কন মানে খাই দিলে অ মানুহে কয় ন আগৰ দিনৰ মানুহে সজ যম হয় নিমখ অকণ খাই দে। সযম হয় বা গেছটো নহব নেমু অকণ খাই দে। নেমু চেপি নাখালে নহয় সেইটো কাৰণে হ'ল। লাষ্টত মানুহে কিছুমান মানুহে চাবচোন নে এই ভাত খিনি খোৱা হোৱা পিছত বাতি এতাতে আহ পানীৰ লগত নেমু অকণ চিপি খায়। কিন্তু সেইটো এ কিন্তু মানে কি জানা নাই নেমুতোতো বহুত জৰুৰী জৰুৰীয়ে। নেমুৰ মানে পাতকিটাও বহুত ভাল ঔষধৰ।
অ তো নেমু পাতকিটা তুমি আৰু চাবাচোন।
আৰু এতিয়া পেটৰ অসুখ হলে মানুহে নেমু নেমু পাতহে লয়। গোন্ধাব মানে নাকত। মই যে কেনেবাকে আগতে পেটৰ অসুখলৈকে অ। সেটোয়ে পেটৰ অসুখ হলে বা। কিবা এটা হলে মই একদম দৌৰি গৈ পেলাই মুখৰ বেয়া আশা বাঢ়ি থাকিলে ডাইৰে মই গৈ দৌৰি দৌৰি গৈ একদম নেমু পাতটোহে লওঁ আও। সেইটোও নাপালে মই একদম কিবা হৈ যাংগে মানে। কিছুমান সময় মানে। বহুত আৰু মানে কি হয় যে আমাৰ নেমু গছ এইটো কাৰণে ৰোৱা হৈছে। যিটো আমাৰ নেমুজোপা মানে বাৰমহীয়া তাত খেতি কৰা। কাৰণ তাৰ মানে মানে নেমু ধেই ৰুৱা। বাৰমহীয়া নেমুটো যেতিয়াই তেতিয়াই লাগি থাকে।
লাগি থাকে অ।
নেমুটো যেতিয়া তেতিয়া লাগে কিন্তু এই যেতিয়া নেমু খিনি একেবাৰে নাইকিয়া হৈ যায় তেতিয়া আমাৰো নেমু লাহে লাহে লাহে লাহে নাইকিয়া হবলে ধ- ধৰে। কিন্তু সৰহকে ৰুলে তেতিয়া নাইকিয়া নহয় মানে আৰু কলি প্ৰথম কাজি নেমুটো খা খাই ভাল লাগে একদম। অকমানি কলিটো যে।
উম কলিতো অ অ।
বহুত ধুনীয়া লাগে দেই সেইটো খাই লৈ পেলাই। মানে কলিটো যেতিয়া অকণ গোন্ধ অকণ অকণ অকন মাৰে যে একদম ভাতকেইটা লৈ খাই ভাল লাগে। তেনেকে গোল নেমু এই অকমানে সৰু হৈ থাকোতে ভাল লাগে। পকি যোৱাৰ পিছত গোন্ধটো ভাল নালাগে। মানে পানী দিয়া ভাতৰ লগত অকণমান গোল নেমু চেপি লোৱা চিন্তা নাই।
চিন্তা নাই আৰু তুমি এই গোল নেমুটো বিশেষকে শুকুৱাই দিয়া মানে। তুমি নিমখ দিয়া পিচে কলা। লা যে পৰি যে। যিমান নেমু হেনো অ তোমাৰ গোল নেমু হেনো অ। যিমান পুৰণা হয় বোলে সিমানেই ভাল আৰু সেই সেইকাৰণে আমাৰ বোৰৰ ঘৰত চাবাচোন থাকেই। আমাৰ এতিয়া খৰি চাও তেনেকে ক'লা কৰি শুকাই যোৱা খৰিছে
অ আমাৰ এতিয়া আছে। এতিয়া আম মু মূ্ মো গোল নেমু পেট টৰ অসুবিধা হলে কিবা এটা হলে, খালি পেটত একদম এনেকে খাই দিওঁ ভাল হৈ যায়। এ মানুহৰ কিছুমান অসমীয়া ঔষধ আপগ্ৰেদে কৰি ল'ব লাগে। চাই ল'ব লাগে খাই পেলাই। তাৰ পিছতো কিবা বেছি অসুবিধা হলে ডক্তৰ তালে এনেও যাব লাগ- গিবই। কিন্তু হ'লেও মানে কিছুমান সৰু সুৰা বেমাৰ ঘৰুৱা এইবিলাকেও উপচাৰ বিলাকেও ভাল কৰে।
কৰে তো তাকে ভাত পানী খালা নাই পিছে?
এ ভাত তাকে বনাই মেলি থৈ মেলি আহিছোহে খোৱা নাই খাওগে বুলি ভাবিছো। চোৱা মইও তাকে কম বুলি ভাবছিলো বাৰু দিয়া ন'খাই লওঁ যিডালে
অ'তো তাকেহে যোৱা-যোৱা উম ঠিক আছে দিয়া। হ'ব অ',।